কি কৰি আছা?
এনেই আছিলো ৰবা তুমি?
ময়ো এনে আছিলো ৰ'বা। অ' সেই ভাত খালা নে নাই?
অ' নাই নাই, খোৱা নাই ৰবা।
অ' কিবা কামত ব্যস্ত আছিলা নেকি এতিয়া? মই এনে এনে আছিলো যিহেতু তোমাৰ লগত অকমান সামাজিক মাধ্যমৰ ওপৰত কথা পাতিম বুলি বুলি ভাবিছিলোঁ।
অ' এইটোতো এটা ভাল বিষয়ে বাছে, সামাজিক মাধ্যমৰ যিহেতু পাতিব পাৰি। কোৱা।
হয়, সেইকাৰণে ভাবিছিলো আজিকালিটো জানাই সামাজিক মাধ্যমৰ গুৰুত্ব কিমান। বেছি মানে ডাঙৰ হওক সৰু হওক সকলোৱে সামাজিক মাধ্যমকে ব্যৱহাৰ কৰে। আজিকালি সামাজিক মাধ্যমটো নহলে মানে কোনো মান নে, নথকা নাই বুলিয়ে ক'ব পাৰি।
সেইটো হয়য়ে দিয়াচোন, তুমি ঠিক কথাই কলা যে আজি
হে, যে আজিকালি ডাঙৰ-সৰু, ডাঙৰ-সৰু সকলোবোৰে আজিকালি সামাজিক মাধ্যম ব্যৱহাৰ কৰে।
হয়, সেইটো-সেইটোয়ে।
এয়া, যে চাবলৈ গ'লেতো তুমি দেখিবাই। যে আজিকালি অ' বহুতে এনেকুৱা সামাজিক মাধ্যম ব্যৱহাৰৰ ফলত, বহুতৰ আহ
আচ শুনিছা?
হয় হয় শুনি আছো গৈ থাকা।
অ' যে বহুতো এনেকুৱা স্বাস্থ্যৰো মানে বহুত আমি অসুবিধা দেখিবলৈ পাইছো বা পা যে বহুত শিশুৰ এনেকুৱা দেখিছো যে আমি চকু সিহতমে চকু দৃষ্টি কমি গৈছে। অ' বহুতৰ মূৰৰ বিষ উঠে ম এনেকুৱা তামানে আমি বহুতো মানে এ স্বাস্থ্যৰ মানে বহুতো আমি অসুবিধা দেখিবলৈ পাইছো বা তুমি চাবা যে আজিকালি বহুত অ' শিশুৱে সামাজিক মাধ্যমে ব্যৱহাৰ কৰে, তাৰ ফলত সিহতৰ মানে পৰিয়ালৰ মানুহৰ লগত মানে এ যোনবোৰ ঘৰৰ মানু থাক ভাইটি, ভণ্টি, দাদা, সিহঁত মানে ভাল নাথাকে সিহঁতৰ, চাবা যে তুমি দেখিবলৈ পাবাইয়ে সিহঁতৰ মানে অনবৰতে মানে কিবা এটা দেখিবা তুমি। সিহত মানে খঙতে কয়' ম মানে সামাজিক মাধ্যমটো চোৱাৰ ফলতে। এ, কিবা এটা কবা ধৰা খঙতে নাই নকৰো কি কৰিবি, এনেকুৱা টাইপৰ মানে। এনেকুৱা টাইপ এনেকুৱা মানে কৰে সিহঁতে মানে সেইবোৰ কৰিব নালাগে। আমি যিমান পাৰো সামাজিক মাধ্য তোমাৰ স'ত ব্যৱহাৰ কৰিব লাগে ন।
হয়, তুমি একেবাৰে ঠিকে কৈছা কাৰণ সামাজিক মাধ্যমটোৰ কাৰণে আমাৰ সুবিধা কিমান হৈছে সেইটোতো তুমি জানাই কাৰণ কিমান মানুহে আজিকালি মানে সামাজিক মাধ্যমতে ধৰা কিব ভিডিঅ বনাও হওক বা কি বুলি কয় ব্লগ বনাই সেইবিলাকৰ দ্বাৰা সামাজিক মাধ্যমৰ পৰা নিজৰ এটা উপাৰ্জন কৰি আছে, ত' ইয়াক যদি তুমি সঠিক ভাবে ব্যৱহাৰ কা'ৰ কৰোঁ, তেন্তে ই আমাৰ বহুত উপকাৰী হয়, ত' আমি ক আ মানে অপব্যৱহাৰ কৰিব নালাগে, এই ধৰা অ' মানে অলাগতিয়াল মানে ব্যৱহাৰ কৰি থাকিব নালাগে, এই এনি টাইম স-সামাজিক মাধ্যমতটো ব্যৱহাৰ কৰি থাকিব নালাগে, বা আমাৰ নিজৰ কাম কাজ পঢ়া শুনা সকলোবোৰ এৰি কেনেও সামাজিক মাধ্যম প্ৰথমত আমি লাগি থাকিব নালাগে দিয়াচোন।
সেইটোতো ঠিকে কথা ক'লা যে আমি ময়ো দেখিবলৈ পাইছো ৰ'বা, এতিয়া চাবা যে মোৰ ভন্টি বা ভাইটিকে চাবা মানে সিহঁতে কি কৰে অ' স্কুলৰ পৰা আহব, আহি কেনে সিহতে আয়া পঢ়া শুনা মানে একোৱে নাই। আহি কেনোই মানে ধৰা মোক হাতটো ধু'ব, ধুই ভাত খাই মানে ভাত খোৱাৰ সময়তো সিহঁতক চাবা যে তুমি সামাজিক মাধ্যমটোৱে ব্যৱহাৰ কৰে মোবাইল টোকে চাই থাকিব ভাত খাই উঠিয় মোবাইলটো চাব, মানে সিহঁতে মানে পঢ়িব নোখোজে, মানে অনবৰতে সিহঁতে মানে মোবাইল ফোন টোৱে ব্যৱহাৰ কৰি থাকে, সেয়ে মানে আ কোতে সৎ ব্যয়ৱহাৰ কৰিব লাগে ন মোক মোবাইল ফোনটো বা সামাজিক মাধ্মৰ আমি, আহ বহুতো আমি সামাজিক মাধ্যমৰে আমি বহুত তটো শিক্ষা লাভ কৰিছো। শিক্ষা লাভ কৰিব পাৰো ভাল ভাল শিক্ষকৰ পৰা আমি অনলাইন ক্লাছসমূহ পাব পাৰো। বা তুমি অ
হয় তুমি ঠিকে কৈছা, আকৌ সেইকাৰণে আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লগে, অলাগতিলতটো আমি একদম ব্যৱহাৰ কৰিব নালাগে, যদি আমি আহ ধৰা হয় আমি চাব লাগে হয় সামাজিক মাধ্যমটো চালে আমাৰ কি হয়, যে আমি এতিয়া দ বিদেশৰ বিভিন্ন তথ্য আমি পাব পাৰো বা কিবা ধৰা নিউজ থাকিল সেইবিলাক আমি পাব পাৰো সামাজিক মাধ্যমৰ জৰিয়তে লগে লগে আগতে এতিয়া আগতে কি হৈছিল যে, আমি এ-এ-এ দুদিন তিন দিন চাৰি দিন পাঁচ দিন এনেকৈ পিছত ত গম পাইছিলো বাহিৰৰ দেশৰ সব বা যুদ্ধৰ কিবা কিবি কথা কিন্তু এতিয়া আমি সামাজিক মাধ্যমৰ ফলত আমি লগে লগে গম পাওঁ বা আহ শুনা পাওঁ, এনেকুৱা ধৰণৰ আহ তথ্য বিলাকো আমি পাব পাৰো বা উম পঢ়া শুনাৰ ক্ষেত্ৰতে হওক আমি কিমান সুবিধা হৈ আছে আমাৰ আমি ধৰা এতিয়া কিবা এটা লেচন আমি বুজি নাপালো লেচনতো আমি আ বেলেগ বেলেগ ধৰণৰ সিহঁত এপত আমি এতিয়া চাব পাৰো বা বিভিন্ন মানুহে আমাক বুজাই থৈ দিয়ে বা লেচনটোৰ ওপৰত ভিডিঅ' আপলোড কৰি থৈ দিয়ে, সেইবোৰ চাই পেলাই আমি মানে আহ বহুখিনি শিক্ষা আৰু গ্ৰহণ কৰিব পাৰো ত'। যিহেতু ইমান এটা সুবিধা কৰি দিয়া বস্তু এটাক আমি অপব্যৱহাৰ কৰি তাৰ এনে সেইটোক বেয়াতটো মানে তাৰ নামতটো বেয়া কৰিব নালাগে এতিয়া চাবা বহু মানে মাক দেউতাক বা ডাঙৰ ডাঙৰ মানুহে আজি বো কি কয় যে এই ফোনটোৰ কাৰণে বা সামাজিক মাধ্যমৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বেয়া হৈছে কিবা হৈছে কিন্তু আচলতে সেইটো নহয় যদি ইয়াক ভাল ব্যৱহাৰ ব্যৱহাৰ কৰা যায় ইয়াক সঠিক ভাৱে ব্যৱহাৰ কৰে তেন্তে ই আমাৰ বহুত উপকাৰী হয়। আচলতে আমাৰ ভুল সেইটো যে আমি ইয়াক উ অদৰকাৰী কামত বা এ ধৰা পঢ়ি থকাৰ সময়ত বহুত ছাত্ৰ ছাত্ৰী কি কৰে পঢ়িম বুলি কয় বা অনলাইন ক্লাছ কৰিম বুলি কয় ফোনতটো ল'ব কিন্তু মানে তেওঁলোকে নপঢ়ে তেওঁলোকে সামাজিক মাধ্যমত ব্যস্ত হৈ আচলতে সেইটো বহুত বেয়া সেনেকুৱা কৰিলে নিজৰে ক্ষতি হয় বেলেগৰটো আমি ক ক্ষতি কৰি থকা নাই ন' নিজৰে ক্ষতি হৈ যায়।
অ' সাইটিতে কথা কলা দে যে আমি এনেকুৱা কৰি এ বহুত শিশু শিশু বিলাকে আমি দেখিব পাইছিলো যে সিহঁতে মানে কৰিম বুলি ক সামাজিক মাধ্যমতোটে ব্যৱ এ বহুত ব্যৱহাৰ কৰি থাকে সিহতে মানে পঢ়া শুনা কামটো কম কৰে সিহঁতে, আৰু আজিকালি যে এনেকুৱা আমি দেখিবলৈ পাইছো ন' ক'বাত যদি আমি যাব লগা থাকে আমি ধৰা ট্ৰেইনৰে টিকেট হওক বা আমি এয়াৰপৰ্টত টিকেট বুক কৰিব হলে আমি। আমি না অনলাইন বুক কৰিব পাৰে আমি এইবোৰ কৰি অনলাইনতে এইবোৰ বুক কৰি থাকিব পাৰো বা তুমি বাবাদে
আমি বহুতো অনলাইনৰ এই সুবিধা পাইছো। ন আমি বহুত এনেকুৱা সুবিধা বোৰ আমি কৰিব পাৰো বা তুমি চাবা যে যোনবোৰ শিশুৱে আৰু আমি এইটোও দেখিব পাইছো যে বহুতো এনেকুৱা এপ যত আমি মানে নিজে উপাৰ্জন কৰিব পাৰো অনলাইনৰ কাম কৰি কেনে অনলাইনৰ কামৰ সুযোগ পাই কেনে আমি নিজে টকা বহুতো উপাৰ্জন কৰিব পাৰো তুমি কি বুলি ভাসানো?
হয় ঠিকে কৈছা আজিকালি এনেকুৱা বিভিন্ন ধৰণৰ এপ ওলাইছে বা অ মানে অনলাইন কাম ওলাইছে যোন বিলাকৰ দ্বাৰা আমি কাম কৰিব পাৰো। ঘৰতে বহি বহি ইনকামো কৰিব পাৰো তেন্তে এইবোৰ যদি আছে আমি অল কামত এইবোৰ আহ সামাজিক মাধ্যম ব্যৱহাৰ কৰি থকাতকৈ এইবিলাকত কৰি পেলাই আমি নিজৰ উপাৰ্জনটো নিজে ওলাব লাগে।
হয় হয় এইবোৰে আমি ব্যৱহাৰ কৰিব পাৰো ন আমি যিমান পাৰো মানে অ সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিব লাগে যিমান পাৰো আমি ভাল ব্যৱহাৰ কৰো বহুত আমি। অলাগতিয়ালৰ সময়ত মানে মানে অনবৰতে মোবাইল মানে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নালাগে যেনেকৈ চাবা এতিয়া আমি।
দৰা আমি স্কুলৰ পৰা আহি পালো আহি ভাত চাত খাই অলপ জিৰাইছো জিৰাই উঠি আমি এতিয়া ন তাই লগালগ মানে আমি সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিব নালাগে বা মোবাইল ফোন টো চাব নালাগে নালাগে। মানে অলপ ধৰা কিবা কিবি শিকিবই পাৰো নিজৰ পঢ়া শুনা খিনি অলপ আ আগ। বঢ়াব পাৰো বা নিজৰ যি স্কুলত আমাৰ কিবা কাম দিছে আমি সেইবোৰ কৰিব পাৰো মানে। আহি স্কুলৰ পৰা আহিকে ধৰা আমি সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিব নালাগে বা তুমি চাবা যে। আমি সামাজিক মাধ্যমৰ সুবিধাওঁ পাইছো বহুতো যেনেকুৱা চাবা অনলাইন ক্লাছবোৰ থ। কৰিবহে পাইছিলো আৰু চাবা কৰুণাৰ যেতিয়া হৈছিলে কভিড নাইনটিন হৈছিলে তেতিয়া যে তুমি দেখিবলৈ। পাবা আমি বহুতো অনলাইনৰ পৰা বস্তু বোৰ অৰ্ডাৰ কৰি খাব পাইছিলো বা এতিয়াও তুমি চাবা। বহুতো এপছ আছে ব্লিংকিট যেনেকুৱা জমেট' এইবোৰত তুমি মানে বস্তু অৰ্ডাৰ কৰিলে। দুৱাৰ মুখত আহি পাব। অ', এইবোৰ আমাৰ সুবিধা আছে বা তুমি কাপোৰ অৰ্ডাৰ কৰিব হলে তুমি মিছো এপত। এইবোৰ মানে। যোগাযোগ কৰিলে তুমি মানে পাই যাবা ঘৰতে পাবা।
হয় তুমি একেবাৰে ঠিক কৈছা সেইকাৰণে আমি ভাল ব্যৱহাৰ কৰো আৰু। কিছুমান মানুহ বা লৰা-ছোৱালী এনেকুৱা আছে যে ৰাতি ভাত খাই উঠি পেলাই সামাজিক মাধ্যমটো উলিয়াই তাৰ পিছত তেওঁলোকে ভাবে যে আমি পাঁচ মিনিট চাম, দচ মিনিট চাম এনেকৈ ভাবিগেনে সামাজিক মাধ্যম। মাধ্যমটো ওলাই কিন্তু আচলতে সেইটো নহয় যায় থৈ কি। এতিয়া আমাৰ এটা দুটা তিনিটা লৈকেও কিছুমানৰ বাজি যায় আচলতে। সামাজিক মাধ্যমটোৱে আমাক বহুত আকৰ্ষণ কৰি লয় মানে নিজৰ ফালে সেই কাৰণে আমি তাৰ পৰা। যিমান পাৰোঁ আমাৰ মনতো বুজ। বুজাব লাগে আৰু আমি তাৰ পৰা দূৰত গুচি যাব লাগে আৰু নহ'লেবা কেতিয়াবা। বা কিছুমান মানুহে ৰাতি যদি যদি দি সোনকালে। শুইছেও ৰাতি যদি মাজতে সাৰ পাই যায় বা ৰাতিপুৱাই অকমান সোনকালে সাৰ পাল। তেতিয়া লগে লগে ফোন। টোলৈ পেলাই সামাজিক মাধ্যমত ব্যস্ত হৈ পৰে সেইটো আচলতে বহুত ভুল, ৰাতি যদি সাৰ পাই। পাইচা, তেন্তে সামাজিক মাধ্যমটো উলিয়ালে আৰু তোমাৰ টোপনি নাহিবই আৰু ৰাতিপুৱা যদি তুমি। সোনকালে সাৰে পোৱা তেতিয়া হলে তুমি নিজৰ কাম বিলাক কৰিব লাগে বা উঠি পেলাই ব্যায়াম। কৰি অকমান খোজ কঢ়িব যায় কিন্তু এনেদৰে সকলো কাম কৰিব লাগে কিন্তু সেইবিলাক ন। কৰি আমি যদি সামাজিক মাধ্যমটোতে ব্যস্ত হৈ পৰো তেন্তে সি ই আমাৰ বহুত ক্ষতি কৰে আচল। তাতেটো আমি ইয়াক সময়মতে ব্যৱহাৰ কৰি আৰু সঠিকভাৱে ব্যৱহাৰ। কৰিলে ইয়াৰ উপকাৰিতা বহুত বেছি।
হয় হয় ময়ো এইটো দেখিবলৈ পাইছোঁ দে এ মোৰ ঘৰতে এনেকুৱা দেখিছোঁ ভাইটি। বা ভন্টিকে দেখিলোঁ যে মানে সিহঁতৰ যদি টোপনি ভাঙি যায় বা সিহঁতে মানে। টোপনি নামাৰে ধৰা দিনটো অহ ৰাতিটো ধৰা সিহঁতে মানে সামাজিক মাধ্যমে ব্যৱহাৰ কৰি থাকে উম। মোবাইল টোৱে চাই থৈ দিব এইবোৰ একদম ভাল। কাম নহয়, আমি যিমান পাৰোঁ বা যদি আমাৰ কেতিয়াবা ধৰক। কোনেও নাহে তেতিয়া আমি পঢ়া শুনাই কৰি থাকিব বাৰু সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত, সেয়েহে আমি সামাজিক মাধ্যমতটো বেয়া ব্যৱহাৰ কৰিব নালাগে ন'।
হয় তুমি ঠিকে কৈছা, পিছে আজি এনেদৰে সামাজিক মাধ্যমৰ ওপৰত কথা পাতি বহুত ভাল লাগিল। আজি ৰাখিছোঁ দিয়া ন' হলে